হেল্ল' অ বন্ধু কোৱা।
কি খবৰ
ভালে তোমাৰ।
ভালেই ভালেই। কি কৰি আছা।
এনেও আৰু ৰাস্তাত এনে ঘূৰি আছো।
ময়ো এই এনেই আছো আৰু অলপ ফুৰিব আহিছো।
অ বতৰটোৱালি ভাল অলপ
আহ মাজিয়ে নল পাৰি পিনে আহিছো।
নলবাৰী গ'লা। হয় নেকি আহ নলবাৰী পানী ফু য হা কোৱাচোন আহ
হেৰি আজি খেল চাইছিলানে?
কিহৰ?
আজি ফুটবল খেল চাইছিলা নাই?
ফুটবল নাচাও দেখোন মই।
নাচোৱা নেকি?
অ'! অ'! ক্ৰিকেটে চাওঁ? নাই বেয়া তেনেকুৱা নাপ পাও মোৰ ফুটবলো ভাল লাগে!
মই ফুটবল, ফুটবল বিশ্বকাপ চলি আছে নহয় এতিয়া।
অ'! অ'! গম পাইছোঁ।
মই নাই আজি ৰাতিপুৱা মই আজি চালোঁ ৰাতিপুৱা।
হয় নেকি? অ'!
ভালে লাগিল! তোমাৰ আৰ্জেণ্ট আৰ্জেটিনা আৰু আজি হেৰিত আছিল আলজেৰিয়াৰ।
ক'ত হৈছে খেলাতো এইতো?
এইটো তোমাৰ ফুটবল বিশ্বকাপ হৈ আছে তিনিখন দেশত।
তিনিখন এতিয়া, আজিতো ক'ত হৈ আছিলে। যোৱাকালি হৈছিলে?
যোৱাকালি ক'ত হৈছিল মই পাহৰিলোঁ। এনে তিনিখন দেশত হৈছে মেক্সিকো আমেৰিকা আৰু তোমাৰ কানাডা।
কেনাডা, কেনেডা। অ'! ইণ্ডিয়াত হোৱা নাই নেকি?
ইণ্ডিয়াত নাই! ফুটবল বিশ্বকাপ ইণ্ডিয়াত হোৱা নাই। ইণ্ডিয়া এতিয়ালৈকে কোৱালিফাই কৰিব পৰা নাই।
হয় নেকি? অ'! ইণ্ডিয়াৰ ইণ্ডিয়াত বেছি চব প'ৰ্টাৰ নাই জানানে ফুটবলৰ। যিমান ক্ৰিকেটৰ আছে। এইটোতো হয় ন'।
উম, উ! মই এনে ৰাতিপুৱা এখন চালোঁ আজি আৰ্জেণ্ট আৰু আলজেৰিয়া তোমাৰ হেৰি মেছি কৰিলে। মেছি অ'! হেট্ৰিক কৰিছে হেট্ৰিক।
হেট্ৰিক কৰিলে নেকি! কিমান, কিমান গোল কৰিলে? তিনিটা গোল। হয় নেকি অ'কলে? অ'! মে মেছিটো কোনটো কোনটো, কোনটো কাউন্ট্ৰী পৰা খেলে?
এইটো আৰ্জেণ্টিনা তোমাৰ। ৰোনাল্ডো তোমাৰ, পৰ্তুগাল।
পৰ্তুগাল।
পৰ্তুগাল। মানে, মেছি খেল চাই ভাল লাগে। তোমাৰ এনেই ফুট, ফুটবলৰ প্ৰিয় খেলুৱৈ কোন তোমাৰ?
ৱৰ্ল্ডৰ ফেমেচ, যোনটো মানুহজন হু হু যিটো ৱৰ্ল্ডৰ যোনটো ফেমেচ মানুহ উম। ৰোনাল্ড
ৰোনাল্ড, খ্ৰীষ্টিয়ান ৰোনাল্ড।
খ্ৰিষ্টিয়ান ৰনাল্ডো, হয় হয় খ্ৰিষ্টিয়ান ৰনাল্ডো আৰু আহ এইটো কিবা ইয়াৰ ইণ্ডিয়াৰো এটা কিবা ছেত্ৰী বুলি আছিল নহয় কি নাম আছিলে চি সুনিল চেত্ৰী। এইটো ভাল লাগে।
সেইটোও ভাল লাগে, সেইটো তোমাৰ ইণ্ডিয়াৰ কেপটেইন আছিল ফুটবলৰ
এতিয়া নাই ন।
ৰিটায়াৰমেণ্ট লৈছে।
অ তেওঁৰো বহুত প্ৰব্লেম হ'ল দেখিছো মই। অ। অ। কি কবা আৰু, কি বোলে, আহ তুমি ফুটবলৰ ভিতৰত প্ৰিয় খেলটো কি হয় তোমাৰ চবচে?
প্ৰিয় মানে
তুমি ভাল অ খেল তো খেল। কি খেল স্পৰ্টছৰ? প্ৰিয়
মোৰ দুটাই আছে ফুটবল আৰু ক্ৰিকেট। খেলো, মই নিজে ক্ৰিকেট খেলো কিন্তু ফুটবল এনেকে ইয়াত আমাৰ স্কোপ নাই।
হয় নেকি।
অ, আমাৰ ইয়াত সেনেকুৱা হেৰি নাই আৰু।
অ, তুমি কিবা কিবা নেছ, কিবা নেছনেল বেছনেল খেলিছানে
নাই, নাই, নাই মই স্কুলৰ পৰা খেলিছো। ডিষ্ট্ৰিকলৈকে খেলিছো।
অ', ডিষ্ট্ৰিক্ লগি।
অ', ৰঙিয়া। অ', হেৰি লৈকে গেছো আৰু। ৰঙিয়া।
উ'ম কে'। টোটেল কি, কি, কি কোনটো কোনটো খেল বেছিকে ভাল লাগে তোমাক ক্ৰিকেট আৰু ফুটবল আৰু বাকী।
বাকী মই বেডমিণ্টনতটো ইমান ভাল নাপাওঁ ভলীবলটো খেলিছো কিন্তু ভলীবল। টো সিমান হেৰি নকৰো মই।
অ', ভলীবল তাৰপিছত বল কিবা। কাবাড্ডী আছে বহুত। ধৰণৰ খেলবোৰ আছে।
ক্ৰিকেটেই খেলো বেছি। অ', ক্ৰিকেটটো ভাল লাগে ইণ্ডিয়াত। ক্ৰিকেটো।
এই, উ'ম বহুত মানুহৰ বা ক্ৰিকেট। ক্ৰিকেট।
তোমাৰ তোমাৰ এনে ক্ৰিকেটত। কি ভাল লাগে প্ৰিয় খেলুৱে?
হে এইটো ধোনী ফেৱৰেট, তোমাৰ?
মোৰ যুৱৰাজ সিং।
যুুৱৰাজ সিং।
যোৱৰাজ যোৱৰাজ সিং তোমাৰ, পাঞ্জাবৰ যে লেফটি বেটছমেন পকা।
হয় নেকি, উ'ম। মোক ধোনী ভাল লাগে, তাক ভাল পোৱা কি কিবা ৰিজন আছে নেকি তোমাৰ?
আহ।
ইখন মানে মানে কি আৰু। হেৰি ভাল লাগে, তেওঁ বহুত দেশৰ কাৰণে কৰিছে, যে ইণ্ডিয়া যি যি তিনিটা ৱৰ্ল্ড কাপ জয় কৰিছে।
অঁ অঁ।
উম, তেওঁ বহুত তাত হাত আছে আৰু মানে মেন অফ দা টুৰ্ণামেণ্ট পাইছে।
হয় নেকি?
তেওঁ বেমাৰো হৈছিল না কেঞ্চাৰৰ।
এতিয়া ভাল পালে নহয়।
ভাল পাইছে এতিয়া। তাৰমানে তেওঁ বেমাৰৰ পিছতো আৰু ক্ৰিকেট খেলিব আহি আহিছে। আমাৰ কাৰণে তো শিকিব লা। হেৰি কৰি লগা কথা।
অ এইটো হয় কি বুলিলে হ। আহ কি বোলে? তোমাক ক্ৰিকেটৰ কোনো কোনোবা বেটছমেনৰ লগ ধৰিব দিলে তুমি লগ ধৰিবা নেকি?
অঁ লগ ধৰিবতো মোৰ যৱৰাজ সিঙৰে ইচ্ছা
ইৱৰাজ চিনেম ল ইচ্ছা
আহ অ ইনষ্টাগ্ৰামত ফ'ল' কৰোঁ মই ইনষ্টাগ্ৰামত ফ'ল' কৰো মই বহুত ফ'ল' কৰোঁ সৰুৰ পৰাই ভাল পাওঁ আৰু তোমাৰ দু দুই হাজাৰ স তৰ পৰাই ভাল লাগে আৰু
হয় নেকি?
টুৱেণ্টি বিশ্বকাপ হৈছিল।
আহ।
ছয়টা বলাত ছয়টা ছয় মাৰিছিল যি।
আ অঁ অঁ অঁ
ইংলেণ্ডৰ তোমাৰ এই ষ্টট বৰ্দক মাৰিছিল যে।
দুটামান খেলিছিলে, ধনী মহেন্দ্ৰ সিং ধনী ভাল লাগে। নে
ভাল লাগে ধনী কিন্তু ধনী ভালে লাগে ধনী অলপ সেই কৰে, মানে কিন্তু এটা টাইমত গোটেইখিনি প্লেয়াৰক ওলাই দিলে চিনিয়ৰ প্লেয়াৰক।
অ সেইটোও হয়।
অঁ
কিন্তু এইটো কেপটেইন অ ইণ্ডিয়াক জ
অ নহ কেপটেনশিটো ভাল কৰে অ। এতিয়া মোৰ আৰু ভাল লাগে ৰোহিত শৰ্মাক ভাল লাগে মোৰ অলপ অ হিতমেন বিৰাট বিৰাট দেৰ মিন ম বিৰা কলিক মই ভাল নাপাওঁ কিন্তু হা এ নাই ভাল নাগে ফেন বিলাকক ভাল নালাগে যিবিলাক অনুৰাগী আছে।
অ এ মই বিৰাট কোহলী ভাল নাপাওঁ এনে
অ নাই এনেও ভাল নালাগে। এতিয়া তোমাৰ ল'ৰা এটা আছে যে সৰু ল'ৰা বৈভৱ চুুৰয়াবঞ্চী।
উম উম এ সৰু ল'ৰাটো ভাল খেলেহি ষোল্ল বছৰ নেকি।
আছে
ভাল খেলে ই অ
উম অ ভাল ৱৰ্লড কাপ তোমাৰ ফুটবল বিশ্বকাপ চোৱাই নাই নেকি এদিনো
অ নাই চোৱা নাই। মই এনেকুৱা ফুটবল নাচাওঁ এ। এনে খেল ভাল ভাল ল লগা ত মোক অ বেডমিণ্টন হয় ম বেডমিণ্টন তোমাৰ খেলিবলৈ পাইছিলো। কিন্তু খেলিব যোৱা নাই। ডিষ্ট্ৰিক্ট লেভেলও পাছ কৰিছিলো নেচনেল খেলিব কাৰণে অলপ পইচা লগা হ'ল আৰু অলপ পইচাৰো প্ৰব্লেম আছিলে। সেইকাৰণে সেই সেইকাৰণে মই বেডমিন্টন টো খেলা নাই।
অ এনেই তোমাৰ তোমাৰ ফেভাৰেট্ পেলেয়াৰ তোমাৰ প্ৰিয় হলেও কোন বেডমিণ্টনৰ
বেডমিণ্টনৰ এটা সিং সুচিত সিং বুলি আছে নহয়।
কোন পি পি সিন্ধু পি বি সিন্ধু নেকি মহিলাজি।
উ উ
উম
হেইটো ভাল লাগে তুমি বেছ বেতমেচন বেডমিণ্টন খেলা নে?
এনে খেলি এনে জানো গাঁৱত খেলো কিন্তু সেনেকে তেনেকৈ খেলি পোৱা নাই আৰু বাহিৰত।
হয় নেকি আৰু গুৱাহাটীত হয় হ ক্ৰিকেট কিন্তু বহুত খেলিছে।
মানে ভালে আৰু অপেনিং কৰক বাহিৰত বহু খেলিছো টেনিছ বলত ভালে খেলো আৰু।
অ তেনিচ বলত অ।
টেনিছ বলৰ অসমৰ কিং বুলি কয় কোন কানায়া।
আহ কানাই।
তুমি গো। গুলত মাৰিলে পাবা বাৰু
আহ সিহঁতৰ লগত কি এ সিহঁতৰ লগত খেলিছে নে?
তাৰ লগত খেলিছো মই কানাইৰ লগত মই দুটা খেলিছো দুখনত মই ফিফটি মাৰিছিলো। দুটা খেলত। মই মেন অফ দ্য মেথছ পাইছিলো মই সিহঁতৰ লগতে।
হয় নেকি এ ভালেই দেখোন তাকৰা খেলা দেখোন তুমি আমি ফুটবলত ভাল নহয় অ ক্ৰিকেট ক্ৰিকেট সৰুত খেলিলো যি খেলিলো ক্ৰিকেট ফুটবল ডাঙৰ হয়ক তেনেকুৱা খেলা। হয় নাই।
নাই নাই নাই এতিয়াতো ক্ৰিকেটটো মই বাদেই দিছো মানে আৰু। উ মানে বয়স। লগে লগে এইবিলাক আৰু।
এইবোৰ বস্তুটো মানে পাহৰি যোৱা নিচিনা হৈ যায় এই বাদ দিব লগা হয় এইটো কৰি। থাকিলে নহ'ব নিচিনা লগা হৈ যায়। উম উচ কি কবা দিয়া আজিলৈকি খিনি পিছত।
অঁ অঁ পিছত অঁ ঠিক আছে দিয়া।